হেল্ল। তুমি, তুমি?
তুমি কি কৰিছা?
মই একো নাই কৰা।
তুমি যিটো সুধিবা যে মই সেইটো উল্টা উল্টাকে সুধিলোঁ।
তোমাৰ কিবা এটাপাক মানে চাউণ্ড এটা আহি আছে কেলে?
সিহঁত মানুহ
ফেন লগই থোৱা অঁ কিব হ'ব নো?
হুম
কিবা হব নি?
এ বেকগ্ৰাউণ্ড ছাউণ্ডবোৰ আহি থাকিলে ভাল নহয়।
হ'ব দিয়া।
মানে হেতে বেছি চিঞৰ বাখৰ হৈ আছে, কোননো কোনোবা এজনী আছে চিঞৰি আছে মানে।
এই নাই যোৱা
তোমাৰ মাতটো স্পষ্ট নাই আহা মানে।
মোৰ মাতটো স্পষ্টকে নাই যোৱা?
মানে ফেনখন চলি আছে যে কিবা হেৰি চাউণ্ড হেডফোন লগাই আছে নেকি? হু?
অঁ।
হেডফোনৰ কাৰণেও হ'ব পাৰে মাতটো মানে স্পষ্ট নাই আহা। হেডফোন তোমাৰ হেৰিটো ৰিজেক্ট কৰি দিয়া যে হেইকাৰণে মানে তোমাৰ কি হয় - হেই তাত ৰিজনকেইটা চাই আছিলো মই। কিছুমান অটো ৰিজেক হৈ যায়। কিছুমান শ্লেঙ ৱৰ্ড ইউজ কৰিছে বুলি আহে। তাৰপিছত স্পীকাৰৰ ত থ্য ভালকে শুনা নগলে। সিহঁতৰ কথোপকথন - মানে তোমাৰ ফেনৰ সৈতে চাউণ্ডটো মিক্স হৈ আহিছে যে আৰু হেৰিটো আহি আছে ন হেডফোনৰ - সেইকাৰণে চাউণ্ডটো মানে তোমাৰ - কিবা কিবি আহিছে মানে।
মানে মোবাইলটো মানে আজকালি পতকে পতকে - পতকে পতকে গৰম হৈ যায় মানে, সেইকাৰণে মই হেৰি কাণখনত লগাই থাকিব নোৱাৰো মানে।
মোবাইলটো কিমান দেৰি চাই আছিলা?
নাই চোৱা নাই কথা পাত আছো।
এই একো নহয় হ'ব দিয়া চাউণ্ডটো আহি আছে নহয়।
ভাত কিহে খাইছো, হু ভাত কিহে খালা?
খালা, মই হেৰি। মই খোৱাই নাই। তোমাৰ মানে ডিম বনাইছে ডিম হেৰি খোৱাই নাই।
কি কৰিবা চিন পোৱা নাই?
তুমি কিহেৰে খালা?
মই আলু ভাজি, দালি, মটৰ।
তুমি বাহিৰলে ওলাই যোৱা না। ইহতকেইজনী তুমি এইটো একো কব নোৱাৰা ন।
হেল্লো'।
হেল্লো'।
গৈছা নেকি?
সেইদিনা যে হেৰি যে কৰিছিলো।
কি?
সেইদিনা যে কথা পাতিছিলি ত‌ই। সেইটো নহ'লে। সেইটো নহ'লে মানে নেকি?
সেইটো জানো কি হ'ল, সেইটো চাব লাগিব ফোনটো কি হৈ আছে। কিন্তু মই প্ৰ থম দিনা যিটো ফোন কৰিছিলো, সেইটো মানে হেৰি নাই হোৱা।
সেইটো মই ভালকেই পাতিছিলো, কিন্তু সেইটো তোমাৰ মানে কিবা পষ্ট নহয় বুলি কৈ ৰিজেক কৰি দিছে, ইমান ধুনীয়াকে পাতিছিলো সেটো।
কি হ'ব নো মানে কেঁচা হ'লে কি হ'ব দৰকক পকা কৰি দিব লাগে হয় নাই।
বাহেলে নোযোৱা নো কেলে বাৰু কিবা কৈ থাকিলে কেলে গুৰুত্বৰ নিদিয়া? আ।
মোক গালী নাপাৰীলে হ'ল হয় নহয় এইটো ক চোন?
মই তোক গালি পৰা নাই তোমাক মই বাহেলে যাবলে কৈছো বাহেলে গলেনো কি হয়?
সেইয়া চিয়ৰ বাখৰ কৰি আছে বুলি মই কোৱা নাই জানো অথনিৰ পৰা কৈ থকা নহয় জানো। যাব নোৱাৰে নে কিনো। হা?
হ'ব আহিলো কোৱা?
অ নয় কথাটো কিবা এটা ক'লে শুনিবা আক। মই ত উঠেনি বা কিবা কিবি সুধি আছো সেইটোতো উত্তৰটো দিয়াই নাই।
কেলে নাই দিয়া বাও।
কি সুধিছিলো নো?
ভাত খালা নাই সুধিলা, কিহে খালা সুধিলা। কি তা পা, কোৱা? কোৱা নাই নি মই? কোৱা নাই নেকি মই? কি কিহে? মই, এনে নকবা দেই মই ভাত ইফালে বুলি কওতে মই চিয়ৰ বাখৰ কোৱা নাই।
মই এতিয়া ধেমালি কৰি আছো মানে?
ধেমালি কৰিছা নে নাই
মা কছম মই কৈছো তোমাক মই মাতটো নাই শুনা?
মই কলো আলু ভাজি, দালি, পাপৰ, চিকেন পকৰা।
অ মই নাই শুনা মই শুনিব লাগিব ন। মই সেইকাৰণে তোমাক কৈ আছিলো বাহিৰলে যোৱা বাহিৰলে যোৱা মই শুনা নাই ভালকে। তোমাক নো কেলে কথা শুনাম বাৰু এনেই।
তুমি শুনো ভাই।
হ'ব দিয়া। এনেই কাইলে যাবাগে আকৌ এতিয়া মোৰ সেইখন শেষ কৰিব নালাগে।
কাইলছ নাযাওঁ পৰখিলে যাম।
কাইলে ত্ৰিশ তাৰিখ নহয় জানো।
এক তাৰিখে যাম কাইলে
তা পা ডি এড কেতিয়াপা আছিলে।
হে?
টিকেট কেতিয়া পা আছিলে?
পৰখিলে হৈছে অ।
হে'হ অ। ভালে আছা ন?
হেল্ল
হেল্ল'।
কি কি খালাগে আজি
মই প্ৰথমে ওলাই গ'লোঁ ৰাহুল হতৰ ঘৰ'লে
ত মই যে এইটো যে এ ৰবা দেই, ৰ'বা দেই, মই যে এপটোত যে কথা পাতি আছো, কোনোবাই মোলে ফোন কৰিলে বিজি পাব নি?
নাপাই
ঠিক আছে, কাইয়েপা
হোৱাটছআপত, হুম
কি কোৱা।
প্ৰথমতে গ'লোঁ তালে তাৰপিছত পালোগে জৰাবাৰী, তাত- তোমাৰ ইহঁত দুটাক লগ পালোঁ সিহঁতৰ মনজিতে বাইকখন ভাল কৰি আছিলে। বাইকখন মানে নচলোৱাকে আছিলে সেইটোকাৰণে- সিহঁতৰ হেৰি কি কয় বেটেৰীটো বহি গ'ল, তাপা কিবা কিবি যে এনেকুৱা প্ৰব্লেম হ'ল সেইবিলাক। সেইকাৰণে বাইকখন বনাব দিলে কাইলে সি যাব লখিমপুৰলে। তাৰপা ক'লে পাৰ্টিটো খুৱাব লাগিছিলে বুলি গৈ কিবা এটা খাওঁ বুলি কিবা এটা খাওঁ বুলি নহয় মানে এনেই ওলাই গ'লো। বাইকখন ভাল হ'লে সময় লাগিব বোলে বেটেৰীটো মোৰ সেই তিনটা ত্ৰিশ মানত মই গমেই নাপাওঁ পইচা সোমোৱাৰ কথা মই এপটো অন কৰি চাইছোঁ সিহঁতৰ সন্মুখত তেতিয়া মানে পইচাটো সোমাই থকা দেখিছোঁ তাপিছত যেতিয়া সেইটো হেৰি হৈছে তোমাৰ কি কয় সেইটা দাবা কৈছে মানে খাই আহোংগে কিবা এটা বুলি তেতিয়া গ'লোঁ নাৰায়ণপুৰ পালোগে মাংস ৰুটি খাওঁ বুলি তাৰপৰা তাত মাংস ৰুটি খোৱা নহ'লে দুকানখন বন্ধ আছিলে তাৰপিছত তাৰ ওচৰতে আৰু এখন হেৰি আছিলে তোমাৰ এনে ফাষ্টফুড বনাই আৰু কিবা কিবি তাতে গৈ পালগে খাব লাগে বুলি তাত খালোঁ তোমাৰ প্ৰথমে বিৰিয়ানী বুলি খালোঁ সেইটো বিৰিয়ানী নহয় সেইটো হ'ল তোমাৰ হেৰি সেটো কি কয় ফ্ৰাইড ৰাইচ মাংস দুপিছ মান ইনে দি দিছে আউ শুনিছা নাই
শুনি আছো
তা পা সলাগি থাকিবা ক মাজে মাজে
সলাগিয়ে আছো তুমি হে নাই শুনা
কলা বুলি গম নোপোৱা নিকি
তা পা কোৱা
তাৰপিছত ফ্ৰাইড ৰাইচটো দিলে ফ্ৰাইড ৰাইচটো দিয়াৰ পিছত দিলে সেই ম'ম' হাফ প্লেট দিলে নে এক প্লেট দিলে জানো আশী টকাকে আঠটা দিছে
বহুত খালা সেইবোৰ।
সেই তা'তে হেৰি দেল'লী বজাৰ যোৱা ৰাস্তাটোত। তাৰপিছত তোমাৰ ম'ম' লগত চুপ দিলেহি। তাৰ, অঁ',।
দুইটাই খোৱালি তাৰমানে হিহঁতক নেকি?
দুইটাই নাই খোৱা, গোটেইকেইটাই মিলি খাইছো মই দুশ টকা আনিলো সিহঁতে তিনিটা তিনিশ টকা দিছে।
তাৰপিছত খালোঁ হেৰি এইটো ল'লি প'প এটা। আৰু নহয়
উম।
এ' লেগ পিচ এটা।
উম।
তাৰপিছত দিলে হেৰি মাংস টুকুৰা যে সৰু-সৰুকৈ ভাজি দিয়ে যে সেইটো কি কয়।
এইটো পকৰা।
চিকেন পকৰা, অ' মডাল চাহ, চিকেন পকৰা।
পকৰা।